হেল্ল'
অ কি কৰি আছা?
মই ভাত পানী খাই কৰি লৈ পেলাই বিচনাত উঠিব ধৰিছোঁ তুমি?
সেইটোৱেই ময়ো সেয়া ভাত পানী খালোঁ খাই কৰি বিচনাতে মোবাইলটোকে চাই আছোঁ। আৰুনো কি কৰিম আৰু আকৌ এফালে গৈছিলোঁ আবেলি সময়ত ফুৰিবৰ কাৰণে ওচৰতে মানুহ এঘৰত আলহী এঘৰত। ফুৰিবলৈ গ'লোঁ তাৰপৰা ফ ফুৰি আহিলোঁ আহি কৰি আকৌ তাতো আকৌ চাহ তাহ খালোঁ এনেকৈ চাহ পকৰি এনেকৈ বিস্কুট। বুট দিলে ভুজিয়াই দিলে সেয়া খালোঁ খাই কৰি লৈ আহিলোঁ আহি আকৌ নিজৰ কাম আকৌ কৰিবলগীয়া আকৌ থাকেই নহয় ভাত পানী আকৌ বনোৱাতটো থাক, সে সেয়াক আহি পেলাই ভাত পানী বনালোঁ যেনিবা নিৰামিষ ভাতেই বনালোঁ। নিৰামিষ ভাত বনাই কৰি আকৌ খাই কৰি তাৰপিছত আৰু এতিয়া সেয়া বিছনাখনত উঠিছোঁ শুৱা নাই বাৰু সেয়া মোবাইলটোকে চাই আছোঁ আৰু কিনো কৰিম আৰু মই বোলো মোবাইলটোকে চাই লওঁ আকৌ মোবাইলটো আকৌ নাচালেও ভাল নালাগে - লাগে আৰম্ভ বেহাৰ বাৰী আউট পোষ্টকণ চাই ভাল লাগে সেইখন বেহাৰবাৰী আউটপোষ্টখন চালে কিবা এটা মনটোও ভাল লাগে হাঁহিবও পাৰি সেইকাৰণে বেহাৰবাৰী আউটপোষ্টখন - অনা আগতে চাই লওঁ মানে চাই পেলাইহে আকৌ নিউজ চিউজ কিবাকিবি এইবিলাক চাওঁ আৰু তেনেকুৱা কৰোও বাকী খবৰ খাতি ভালেই। সেইটোৱেই হেল্লো!
অঁ! এইয়া অসমীয়া চিৰিল কেইখন চাব লাগে তেতিয়া ভাল লাগে চাই মইয়ও চাওঁ আট পোচখন আকৌ এ দুখনমান দিয়ে এইকেই দুখনো চাওঁ কেতিয়াবা কেতিয়াবা মন মন মানে কি হয় সময় সুবিধা পলহে চাওঁ দেই। এনেই এতিয়া মানে কি সময় নাপাওঁৱেই চাবলৈ আৰু যেতিয়া তেতিয়া এতিয়াতো আও চাব নোৱাৰি। মোবাইল আৰু আমি মাইকী মানুহতে মোবাইলতটো আনি আমাৰ হাতত লৈ ঘূৰি ফূৰিব নোৱাৰো।
শুই থাকিব নোৱাৰে, সেইটোৱে সেইটোৱেই। এতিয়া গৰম বন্ধ আকৌ গৰম বন্ধৰ কাৰণে বাৰু ল'ৰা ছোৱালী স্কুল নাই কাৰণে বাৰু অকণমান শুৱা খোৱাটো কৰাটো দেৰি হৈছে বা উঠা কৰাতটো দেৰিকৈ উঠিছোঁ কিন্তু এতিয়া আকৌ সেই ল'ৰাহঁতৰ স্কুলৰো আকৌ প্ৰজেক্ট সেই বিলাক দিছে ন আজিকালি ল'ৰা ছোৱালী বিলাকক স্কুলৰ পৰা আকৌ ঢেই প্ৰজেক্ট দিয়ে একে ঘৰত কৰিবলৈ ন।
তাকে অ সেই প্ৰজেক্ট বিলাক আকৌ কৰিব লাগে আকৌ ওচৰত বহি থাকিব লাগে সিহঁতৰ ওচৰত অকমান সময়। কাৰণ প্ৰজেক্টবিলাক চাব লাগে কৰিব লাগে নহ'লে আকৌ সিহঁতে আকৌ নিয়ে মানে ভুল কৰিবতো এতিয়া ধৰ লগত আমি থাকিলেও অকমান ধৰ প্ৰজেক বিলাক দেখোৱাই দিৱ পাৰি আৰু সিহতৰ লগতো টাইমতো অলপ গোছি পি যায় আৰু আমাৰ ইফালেদি ইফালে কৰোটে মেলোতে আমাৰ টাইম গুচিয়ে যায় তাৰপিছত ভাতৰ সময় হয় আকৌ ভাতলৈ ভাত আৰম্ভ কৰি দি কৰি লওঁ মানে আৰু লাহে লাহে আৰু
সেইটোৱেই মানে কিলা আৰু ধৰক অঁ এইবিলাক একৌ প্ৰজেক্টবিলাক আকৌ ডাঙৰে চাই নিদিলে ল'ৰা ছোৱালীয়ে বুজিও নাপায় সেইটো কাৰণে আকৌ ল'ৰা ছোৱালীৰ লগত আকৌ অকণ বহি আকৌ প্ৰজেক্টবিলাক কৰিব লাগে, এতিয়া ধৰচোন আগৰ দিনত স্কুলবিলাকত আকৌ কি দিছিলে গৰম বন্ধ। অৰেকে কলপাতত ঢেৰ লিখিব দিয় হেল্লো'!
হেল্লো! হেল্লো! '
হেল অ মই শুনি আছিলো। অঁ অঁ তাকে বোলো আগৰ দিনত বোলো স্কুলবিলাকত আকৌ মানে কি ল'ৰা ছোৱালী বিলাককে কলপাতত ঢেৰ লিখিব দিয়ে নহয় কলপাত কাটি কাটি লিখিবলৈ দিয়ে এনেকে একে কলপাতত একে দি লিখিব দিয়ে এনেকৈ বহিত লিখিব দিয়ে। এতিয়া আজিকা সেইবিলাক নিয়ম বাৰু নাই আজিকালি আৰু মানে সেইয়া প্ৰজেক্টবিলাক কৰিব দিব কিবাকিবি হোমৱৰ্ক দিব ঘৰতে কৰি নিবলৈ দিব। গৰম বন্ধ মাহটো। তাৰপাছত আকৌ টিউশচনটো বাৰু এইকেইটা দিন পৰা নাই সেইকাৰণে বাৰু ভালেই হৈছে আকৌ দি হ'ল আকৌ। আবেলি সময়ত, আমাৰ মানে, এইফালৰ আকৌ, তাৰ মানে, কিবা এটা প্ৰজেক্ট আহিছে, ল'ৰা-ছোৱালীক মানে। এইটো ক'ৰ পৰা দিছে বা চৰকাৰৰ পৰা দিছে! সেৰি পৰাই দিছেনে, ক'ৰ পৰা দিছে নাজানোঁ বাৰু। আৰু মানে, প্ৰজেক্টটোত মানে, খোল শিকাইছে, ল'ৰা-ছোৱালী ল'ৰা-ছোৱালবিলাকক খোল শিকাইছে, খোল, বৰগীত, এইবিলাক শিকাই আছে মানে। এতিয়া মানে, আকৌ সেয়া, ল'ৰা-ছোৱালীয়ে আকৌ, খোল শিকিছে মানে। এতিয়া, আবেলি, এই চাৰিটা সেইটোৱে বাৰু।
ন'‌ সেইটো ভালেই কৰিছে বাৰু! কিয় সেৰি যে, তোমাৰ এতিয়া, অসমীয়া কলা-কৃষ্টি, সেইটো শিকিব লাগে। সেইকাৰণে, আমাৰ অসমীয়া সমাজখনত এই বস্তুবোৰ নোহোৱা হৈ গৈছে আগৰ। কলা-কৃষ্টিটো। এতিয়া, ঢোল, পেঁপা, গগনা, তোমাৰ এতিয়া, এইটো ধৰ, নেগেৰা। এইবিলাক বজাবলৈ মানুহ, ল'ৰা-ছোৱালীৱে নাজানেই। গতিকে, এইটো মানে, ভাল ডিচিছন লৈছে। আৰু সেইটো কাৰণে, ৰাই ৰাইজক, ৰাইজেও সহযোগ কৰিলে। চৰকাৰেতো ধৰ, এইটো আঁচনি দিছে। দিয়াৰ উপৰিও, ৰাইজেও সহায় সহযোগ সহায়-সহযোগ কৰিলে, ধৰাচোন তেতিয়াহে, আগবাঢ়ি যাব।
সেইটোৱে! এতিয়া মানে,
বুজিব লাগিব আৰু পঠিয়াব দি, পঠিয়াই দিব লাগিব, তেতিয়াহে!
সেইটোৱে, সেইটোৱে। আমি মানে, আমাৰ ল'ৰা- ছোৱালীক পঠিয়াব লাগিব। তেতিয়াাহে, খোলটো শিকিব এতিয়া। খোলটো শিকাইছে, খোল। এতিয়া, ধৰাচোন গাঁৱত কিবা এটা, নাম-কীৰ্তন পাতিলে ধৰ, সেইবিলাক, খোল খোলটো লাগে, নাগাৰাটো লাগে, ঢোল টো লাগে, এইবিলাক বস্তু লাগেই। বিহু বতৰত এতিয়া, ঢোলটো লাগে। আকৌ ধৰচোন, খোলটো লাগে, কিবা এটা কাম- সকাম পাতিলে, এইবিলাক ধৰ, আমাৰ লাগেটো ন'! বজোৱা সেইবিলাক, নজনা নাশুনাকৈ থাকিলেও বেয়া। বাৰু শিকোৱা মানুহ নাথাকিলে বেলেগ কথা। এতিয়া যিহেতু, শিকাবলৈ সেই প্ৰজেক্টটো আহিছে, কৰ্মশালাটো আহিছে, সেইটো কাৰণে, আমাৰ ল'ৰা-ছোৱালী যাবলৈ দিবলৈ, লাগে আৰু। এতিয়া, নিদিলেওঁতো আমি ধৰ, কিনো জানে বাৰু! আমাৰ ল'ৰা-ছোৱালীক যদি আমি নপঠিয়াওঁ। সেইটো কাৰণে বাৰু আমাৰ গৈছে বাৰু সেয়া। কৰ্মশালাত আবেলি, চাৰিটাৰ পৰা, চাৰে পাঁচটালৈকে শিকাইছে আৰু। এই, খোল বজোৱা। সেইটো মানে-মানে, আ আহিছে, তাৰপৰা শিকোৱা মানুহ। এনেকৈ, আহি পেলাই লাষ্টত চাগৈ, মানে, ল'ৰা-ছোৱালীখিনিক শিকাই, কৰ্মশালাখন পাতি, এনেকে মাজুলীৰ ফালৰ পৰা চাগৈ মানে, কোনোবা মাতিব নেকি! মাতি পেলাই চাগৈ, এনেকৈ ভাওনা এখন পাতিব আৰু মানে, ল'ৰা-ছোৱালীখিনিক। মিলাই পেলাই ভাওনা এখন কৰিব আৰু।
এইটো ভাল ডিচিছন লৈছে! ডিচিছনটো মানে, ভালেই হৈছে! কাৰণ, কিয়! ভাওনা আমাৰ, সমাজত মানে, প্ৰচলিত নোহোৱা হ'ল। গতিকে, এই ভাওনা খন পাতিলে, তেতিয়া আমাৰ, সমাজখনত, আগৰ যিটো পৰম্পৰা, সেই পৰম্পৰা টো তোমাৰ আহিব, আগবাঢ়ি আহিব। কাৰণ এতিয়া, ল'ৰা-ছোৱালীৱে ভাওনা বুলি ক'লে, সাত জাপ মাৰে। ভাওনা চাবলৈ বেয়া পায়, ভাওনা দে, কৰিবলৈ বেয়া পায়। যদি এনেকুৱা এটা ধৰ আঁচনি আহিছে- তেতিয়া ধৰাচোন এতিয়া মানে ধৰা চোন - ল'ৰা-ছোৱালীখিনি তেতিয়া আগ্ৰহ হৈ যাব, আগ্ৰহ হ'লেই মানে ভাল লাগিব তেতিয়া আৰু- যুগ যুগান্তৰলৈ এই কলা সংস্কৃতিটো মানে থাকি যাব। শংকৰদেৱে যি- সেইটো মানে দিছিলে সেইটো আদৰ্শ যদি থাকি যায় তো আমাৰ ভালেই হ'ল।
সেইটোৱেই। এতিয়া মানে সেইটো কাৰণে মানে আমাৰ সেই ল'ৰা-ছোৱালী মানে শিকি আজি বেছিদিন হোৱা নাই বাৰু। ঠিকে আছে। এতিয়া মানে অলপ দিন বাত হেল্ল'।
অঁ শুনিছোঁ কোৱা?
অঁ তাৰপাছত মানে এই, হেল্ল'।
অঁ শুনিছো দিয়া।
অঁ অঁ এতিয়া মানে সেই এতিয়া বৰ্তমান শিকাই আছে বাৰু শিকোৱা হোৱা গৈ নাই তা'ত - মানে অকল মানে ল'ৰা বুলিয়ে কথা নাই আৰু ল'ৰা-ছোৱালী দুয়োটাইে যাব পাৰে। অকল যে লৰাই - খুলটো বজাব পাৰিব তেনেকুৱা নহয় ছোৱালী মানুহ একোজনীও গৈছে বাৰু। ছোৱালী মানুহক- কো শিকাইছে খুলটো। তাৰপৰা শিকাই তাৰপাছত তোমাৰ মানে কি কৰিব শিকোৱাৰ পাছতহে মানে ল'ৰা-ছোৱালী- ল'ৰা-ছোৱালীৰ ভাওনাখন পাতিব তেনেকে ধৰা ভাল লাগিব। ধৰ ভাওনাখন যদি হৈ যায় তেতিয়া ধৰাচোন ভালো লাগিব গাঁৱত কিবা এটা অনুষ্ঠান পাতি- লে ভালো লাগে। এতিয়া আকৌ - হেৰি হ'ব ভাল লাগে মানে এনেকৈ। আকৌ আমাৰ ইফালে আকৌ ৰাসটোও পাতে ৰাস- লীলাটো সেইটোও ভাল লাগে কিন্তু দেই।
অঁ তাকে আমাৰ ইয়াত ৰাস হয় বাৰু ৰাসটো আমাৰ ইয়াতো হয় বাৰু ৰাস- টো দেই। ৰাসটো মানে হ'লে ধৰা দুই ৰাতি - এ দিনে দুই ৰাতি মানে ধুনীয়া ৰাস হয় আৰু ৰাসটো মানে কি হৈছে তোমাৰ কাটিতে হ'ব ৰাস। আছে দিন কিন্তু মানে এতিয়াৰ পৰা মানে প্ৰেক্টিবিলাক কৰি থাকে আগৰ বাহিৰা কলা- বাহিৰ আৰ্টিষ্টকো মাতে। কেতিয়াবা কেতিয়াবা মানে ধৰা টকা পইচা পাতি মানে যোগাৰ কৰিব পাৰিলে বাহিৰৰ আৰ্টিষ্ট মাতে। ভাল লাগে মানে ৰাসৰ কেইদিন আমাৰ মানে এতিয়া ধৰা এটা উৎসৱ আৰু।
সেইটোৱে ভাল লাগে মানে ৰাস বুলি ক'লে। পাতি থাকে সেইটোৱে ৰাসলীলা কৃষ্ণ জন্ম হেৰি আৰু ধুনীয়া- কে দেখায় মানে ভাল লাগে সেইখিনি কৃষ্ণলীলা-শীলা খিনি। সেইবিলাক ভাল লাগে এইবিলাক উৎসৱ এনেও উৎসৱ এটা আহিলে ভালেই লাগে। কে ধৰ এইবিলাক উৎসৱটো- পালন কৰিব পাৰিলে গাঁৱ ভালো লাগে বাৰু ল'ৰা-ছোৱালীও মানে তা'ত ভাগ- ল'ব পাৰে। ল'ৰা-ছোৱালীবিলাকে তা'ত নাচ- গান এইবিলাক কৰিব পাৰে খোলতাল বজাব পাৰে সেইটো কাৰণে ভালেই হ'ব বাৰু। এতিয়াৰ পৰা যদি অকণমান শিকাই বুজাই লয় আৰু মানে - আগলৈ সিহঁতে ৰাসখন চলাব পাৰিব খুল-চুল বজাব পাৰিব যোৰাখিনি সিহঁতেই গাব পাৰিব। ল'ৰা-ছোৱালীখিনিয়ে খোল বজাব পাৰিব সেইটো কাৰণে ভালেই হ'ব বাৰু। সেয়া
তেতিয়া সেইখিনি ধৰা শিকালে তেতিয়াহে পাৰিব যদি নিশিকায় - সি কেনেকে পাৰিব আৰু তাৰোপৰি ল'ৰা ছোৱালী খিনি আগ্ৰহ থাকিব লাগিব। আগ্ৰহটো থাকিলে'হে আমাৰ- ধৰ আগলৈকো সেইখিনি আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁলোকে কাম বহুত খিনি আগুৱাই যাব পাৰিব। কাৰণ এতিয়া ধৰ বয়স- অসস্থ মানুহখিনিয়ে আজি এতিয়া কৰি আছে কাৰণে পাৰিছে কাইলৈ পৰিহিলৈ নোৱাৰিলেতো উঠি অহা ল'ৰা-ছোৱালী খিনিয়েই কৰিব লাগিব।
সেইটোৱেটো। এতিয়া ধৰাচোন মাজুলীতে চাচোন মাজুলীত কেনেকুৱা মানে ভাওনা দেউৰাবিলাক। কে কেনেকুৱা। বা মাজুলী ভাওনা চাবলৈ বহুত ধুনীয়া আমি মাজুলী ফুৰিব গৈছিলোঁ নহয়। মাজুলী তেতিয়া ফুৰি ফুৰিব যাম তে তেতিয়াই মানে মাজুলীত ভাওনা পাতিছে ইমানেই ধুনীয়া ভাওনা কৰে মানে- মানে বৰ ধুনীয়া ভাওনা কৰে মানে অকল ল'ৰাই কিন্তু দেই তাত কিন্তু দক্ষিণ পাট সত ত মাজুলী সত্ৰ এইবিলাকত মানে ছোৱালী তাত বাৰু হেৰি নকৰে তাত ট লৰাই থাকে সেই ল'ৰাবিলাকেই মানে ইমান ধুনীয়া ধুনীয়াকে ভাওনা কৰে আৰু একেই ল'ৰাবিলাকক কত টেকৰ একে চুলি দীঘল একেবাৰে বহুত মানে মাজুলীত গৈ মানে বহুত ভাল লাগে দেই কিন্তু মাজুলীৰ পৰিৱেশটো বহুত ধুনীয়া কিন- টো একে ল'ৰাবিলাক মানে চব জানে আৰ গুৰুজনাৰ একেবাৰে গোটেইখিনিয়ে জানে আৰু গুৰুজনাৰ সংস্কৃতি মানে গোটেইখিনিয়ে আছে আৰু। এই মাজুলী হওঁক, দক্ষিণ পাট সত্ৰ হওঁক, আউণীআটী হওঁক এইবিলাক মানে গৈ মানে বহুত ভাল লাগে দেই সেইবিলাক কিন্তু, ধৰ্মীয় অনুষ্ঠানবিলাকত গ'লে যে মাজুলী যাব লাগে মানুহে যদি যাবলৈ বিচাৰে ন ফুৰিবলৈ কিন্তু সেই মানে ধৰ্মীয় অনুষ্ঠান হ'লে সেইবিলাকত যাব লাগে মাজুলী হওঁক দক্ষিণ পাট হওক এইবিলাকত যাব লাগে, এনেই ধৰ মনোৰঞ্জনৰ কাৰণে যাবলৈ ফুৰিবলৈ কৰিবলৈ যাবলৈ গ'লে ধৰ এইবিলাক বেলেগ জেগাত যাব পাৰি কিন্তু ধৰ্মীয় অনুষ্ঠানৰ বাবে ভক তিমূলক হিচাপে যাবলৈ হ'লে তামানে মাজুলী যাব লাগিব নহ'লে দক্ষিণ পাট সত্ৰ মাজুলী- ইফালে এতিয়া আমাৰ বৰদোৱাৰ থান বনাইছে বৰদোৱাটো কি ধুনীয়া কৰিছে বৰদোৱা দেখিবলৈ বা বহুত ধুনীয়া কৰিলে কিন্তু দেই।
অঁ বৰ ধুনীয়া আগৰ বৰদোৱা নহয় আৰু এতিয়া বৰদোৱা বহুত
বহুত ধুনীয়া বৰদোৱা।
স্বৰ্গপুুৰি পোৱাৰ নিচিনা লাগে মানে শংকৰদেৱৰ জন্মস্থান টো মানে ইমানেই ধুনীয়া কৰি পেলাইছে- বিশ্ব মানে ৰেকৰ্ড কৰিছে আৰু বৰ ধুনীয়া লহ লহ হৈছে তেনেকুৱা মানে জেগা হ'ব বুলি ভবাই নাছিলে মানুহে কিন্তু এইয়া সজাই পৰালে ধুনীয়া হৈ যায় ন বস্তুবোৰ এতিয়া মানে চৰকাৰে সেই সেই খিনি আঁচনি লৈছে কাৰণে আজি ধুনীয়াকে কৰিছে মেলিছে ভালো লাগিছে বাৰু। বা শংকৰদেৱৰ জন্মস্থান সেইটো জেগা কনত ইমান ধুনীয়া কৰিছে
সেইটোৱেই।
মানে ধৰ সেই জেগাকনৰ পৰাই বহুত সকাহ পাইছে এখন ঘৰ মানে ঘৰ চলোৱাৰ ব্যৱস্থাও কৰিব পাৰিছে দোকান দোকান এখনো দিব পাৰিছে। তাৰ পৰা ইনকমো কৰিব। পাৰিছে ঘৰখন মানে চলাই দিয়ে এটা পৰিয়ালটো চলাব পৰা সুবিধা খিনি কৰি দিছে আৰু। ভালেই লাগিছে বাৰু সেই তাত সেইয়াত দেখি পেলাই।
শংকৰদেৱৰ জন্মস্থান সেয়া চাবলৈ গ'লে কি ধুনীয়া কৈছোঁ, শংকৰদেৱৰ জন্মস্থান খন আছে আঁ হেৰীত এ এইটো কি এইটো কি আছিল কোচবিহাৰ
অঁ, কোচবিহাৰ কত তাকেতো মানে অ তেওঁলোকেতো কোচবিহাৰ তাকে হৰলেও মানে আমাৰ ইয়াৰে মানে হেৰি কৰে বৰদোৱাতে বেছি আৰু গুৰুত্ব আৰু বেছি। এতিয়া ধৰক অসমৰ যেতিয়া শংকৰদেৱ